অ কি কৰিছা ভাত খালানে?
অ ভাত খালো ৰবা এই অলপ আগে আগে তুমি খালা নে নাই
অ খালো খালো খালো অ পিছে ব্যস্তটো নাই বাৰু
নাই নাই নাই দিয়া ব্যস্ত
অ এয়া ইয়াতে আমি অলপ কথাই পাতো আ আমি বন্ধুত্বৰ ওপৰত বন্ধুত্বৰে ওপৰত
অ বলাতে কথা পাতো কোৱাচোন কি কোৱা?
আহ আমি বন্ধুত্বৰ মূল্যৰ ওপৰতে কথা পাতিম তে
অ
এ কোৱাচোন তোমাৰ মতে বন্ধুত্ব কিয় ইমান মূল্যবান বুলি ভাবা
অ ক'ব গ'লে মোৰ মতে বন্ধুত্ব মান মানুহ আমাৰ মানে মানুহৰ জীৱনৰ এক অমূল্য সম্পদ বুলি মই ভাবো আৰু এজন সঁচা বন্ধু সুখ দুখ সকলোতে আমাৰ লগত থাকে বা আমাৰ কাষত থাকে আৰু তেওঁ আমাক সঠিক পৰামৰ্শ দিয়ে আৰু সাহসো দিয়ে। সেই শেষত ক'বলৈ গ'লে সঁচা বন্ধু জীৱনত ডাঙৰ শক্তি বুলি মই ভাবো আৰু
হয় হয় হয় নিশ্চয় মই সেইটোয়ে ভাবো তোমাৰ নিচিনাই ভাবো মইও
অ অ পিছে তুমি কোৱাচোন এজন ভাল বন্ধুৰ কি কি গুণ থকা উচিত বুলি ভাবা তুমি অৰটো
অ মই মোৰ মতে ভাল বন্ধু সৎ বিশ্বাসী আৰু সহকাৰে হোৱা উচিত হয়নে আৰু তেওঁক ভুল কৰিলে শুধৰাই দিয়ে। তেওঁ যাতে ভুল কৰিলে সুধৰাই দিয়ে আৰু প্ৰয়োজনৰ সময়ত কাষত থাকে তেওঁ আৰু এনে বন্ধুৰ ওপৰত সহজে বিশ্বাস কৰিব পাৰি মোৰ মতে বিশ্বাসে বন্ধুত্বৰ মূল ভেটি হয়।
নিশ্চয় নিশ্চয় মই সেয়ে ভাবো যে বিশ্বাসে বন্ধুত্বৰ মূল ভেটি বুলি।
হয়, হয়, হয় পিছে কোৱাচোন তোমাৰ মতে বন্ধুত্বই জীৱনত কেনেকৈ সহায় কৰে।
মোৰ মতে বন্ধুত্ব মানুহক মানসিকভাৱে শক্তিশালী কৰি তোলে। আৰু ক'ব গ'লে সমস্যাৰ সময়ত বন্ধুৱে সহায় কৰে আৰু উৎসাহ দিয়ে সেয়ে মই ভাবো যে, ভাল বন্ধু থাকিলে বহুত কঠিন কামো সহজ হয়। আৰু, ক'ব গ'লে বন্ধুত্ব জীৱনত সুখী কৰি তোলে বুলি মই ভাবো।
হয়, হয়।
ঠিকেই কৈছা তুমি মই সেইটোৱে ভাবো বন্ধুতে জীৱনৰ সদায় সুখী সুখী কৰিয়ে তোলে।
অ পিছে কোৱাচোন তোমাৰ মতে বন্ধুৰ লগত মতভেদ হলেই, কি কৰা উচিত বুলি ভাবা?
ভাবো যে মোৰ মতে খং নকৰি শান্তভাৱে কথা পাতি সমস্যা সমাধান বিচাৰিব লাগে। ত ইজনে সুজনক বুজিবলৈ চেষ্টা কৰিব লাগে। ভূল বুজাবুজি বেছি বেছি দিন ধ ধৰি ৰাখিব নালাগে আৰু মোৰ মতে ভাল। কথা কথাতটো থাকিলে ভাল কথাই বন্ধুত্ব অটুত ৰাখে আৰু ভাল কথ বোৰকন যদি থাকে। তেওঁ তে দুয়োৰে মাজত
অ ঠিকে কৈছা উ ঠিকে কৈছা তুমি আমি বন্ধুৰ লগত মতভেদ কৰিব নালাগে। আৰু ইজনে সুজনক বুজাবলৈ চেষ্টা কৰিব লাগে।
ঠিকে কৰিছা পিছে কোৱাচোন, তোমাৰ মতে বিদ্যালয় জীৱনত বন্ধুত্বৰ গুৰুত্ব কি।
জীৱনত বন্ধুত্ব সকলে একেলগে পঢ়া শুনা কৰে। আৰু খেল ধেমালি কৰে আৰু ক'ব গ'লে ইজনে সিজনক সহায়ো কৰে। ইয়াৰ ফলত পঢ়াও সহজ হয়, আৰু আমাৰ বহুত ভাল স্মৃতি। গঢ়ি উঠে সেয়ে মই ভাবো যে বিদ্যালয়ত বন্ধুত্ব জীৱন জুৰি মনত থাকে যেন লাগে।
হয় হয় হয় হয় হয় ঠিকেই কৈছা। এতিয়া মই সেইটোয়ে ভাবো তোমাৰ কথাটোয়ে ভাবিছো মইওঁ
তুমি কোৱাচোন আৰু কি তোমাৰ মতে সঁচা বন্ধু কেনেকৈ চিনিব পাৰি।
আহ মোৰ মতে ক'বলৈ গ'ল, মোৰ মতে সঁচা বন্ধু। সুখতকৈ দুখৰ সময়ত বেছি বেছি চিনিব পাৰি দেই। আৰু যিজনে বিপদৰ সময়ত কাষ এৰি নাযায়।
অ
প্ৰকৃত বন্ধু মোৰ হিচাপত। আৰু তেওঁ সদায় ভাল পৰামৰ্শই দিয়ে। প্ৰকৃত বন্ধু, আৰু সঠিক পথ দেখুৱায় আৰু মই এইটোয়ে কওঁ যে বিপদৰ সময়ত সঁচা বন্ধুৰ পৰিচয় পোৱা যায় আৰু।
নিশ্চয় নিশ্চয় বিপদৰ সময়তে সঁচা বন্ধুৰ পৰিচয়টো পোৱা যায়।
হয়, উম পিছে তুমি বন্ধুসকলক কেনেকৈ সহায় কৰাৰ চেষ্টা কৰা
মই বন্ধুসকলক যিমান পাৰো পঢ়া শুনা বা আন কামত বন্ধুসকলক সহায় কৰিব। ই চেষ্টা কৰোঁ আৰু তেওঁলোকৰ কিবা সমস্যা হলে মনদি শুনো। আৰু সমাধান কৰিবলৈও চেষ্টা কৰো আৰু প্ৰয়োজন হলে তেওঁলোকক মই উৎসাহও দিওঁ। সে, মোৰ মতে ক'ব গ'লে সহায় সহযোগিতাই বন্ধুত্বৰ অধিক, অধিক মজবুত কৰি তোলে, বন্ধুত্বটো আমাৰ।
হয়, হয়, হয়, ঠিকে কৈছা তুমি। তোমাৰ কথাটো মইয়ো মত, আমি সহায়, সহযোগিতাই অতি বন্ধুত্ব অতি মজবুত কৰি ৰাখে বুলি মইয়ো ভাবোঁ।
অ'! পিছে কোৱাচোন? তোমাৰ মতে বন্ধুত্ব ৰ বিশ্বাস কিমান দৰকাৰী?
অ'! মোৰ মতে, বিশ্বাস অবিহনে সঁচা বন্ধুত্ব গঢ়ি নুঠে। মই এনেকে ভাবোঁ আৰু ইজনে, সিজনৰ ওপৰত বিশ্বাস থাকিলেই সম্পৰ্ক দীঘলীয়া সময়লৈ অটুত থাকে আৰু মই ভাবোঁ যে বন্ধুত্বত সততা আৰু বিশ্বাস দুয়োটাই সমানে দৰকাৰ। আৰু মই এইটোৱে কওঁ যে, বিশ্বাসে বন্ধুত্বৰ ভেটি আৰু।
বন্ধুত্বৰ সততা আৰু বিশ্বাস দুয়োটাই আমাৰ কাৰণে, বহুত দৰকাৰ বুলি।
হয়, হয়, হয়, হয়। পিছে, তুমি বন্ধুৰ লগত মতভেদ হ'লে তুমি কি কৰা?
মই যদি, কেতিয়াবা মোৰ বন্ধুৰ লগত মতভেদ হয়। মই খং নকৰি শান্ত ভাৱে তেওঁলোকৰ কথা পাতিবলৈ চেষ্টা কৰোঁ। আৰু ইজনে, সিজনৰ কথা বুজি, সমস্যা সমূহো সমাধান কৰিবলৈ চেষ্টা কৰোঁ মই।
হয়, হয়।
কেতিয়াবা, আমাৰ মাজত যদি ভুল বুজাবুজি হয়। তেন্তে, সেই ভুল বুজাবুজি আমি বেছি দিন ৰাখিব নালাগে বুলি মই কওঁ। সেই, মোৰ মতে ক্ৰমা আৰু বুজাবুজিয়ে বন্ধুত্বৰ অটুট কৰি ৰাখে বুলি মই ভাবোঁ।
হয়, হয়, ঠিকে কৈছে, ঠিকে কৈছে। বৰ বেছি খং কৰি বা ধৰি ৰাখি ত' লাভ নাই।
অ'! পিছে, তোমাৰ মতে ভাল বন্ধুৰ পৰা আমি কি কি শিকিব লাগে বুলি ভাবা?
আঁ মোৰ মতে, ভাল বন্ধুৰ পৰা শৃংখলা, সহযোগিতা, দায়িত্ব বোধ আৰু আৰু সৎ আচৰণ শিকিব পাৰে আৰু তেওঁলোকৰ ভাল গুণবোৰ, আমাৰ জীৱনৰ জীৱনটো ইতিবাচক প্ৰভাৱ পেলায়।
অ'!
মই ভাবোঁ যে, ভাল বন্ধু এজন, এজন ভাল শিক্ষকো হ'ব পাৰে। আৰু শেষত ক'বলৈ গ'লে, মই, এইটোৱে কওঁ যে, ভাল বন্ধু জীৱনৰ মূল্যবান সম্পদ।
নিশ্চয়, নিশ্চয়, তুমি ঠিকেই কৈছা। ভাল বন্ধুৱে আমাৰ জীৱনৰ মূল্যবান সম্পদ।
হয়, হয়। পিছে, কোৱাচোন তুমি ভৱিষ্যত তুমি বন্ধুত্ব কেনে বজাই ৰাখিবা বুলি ভাবা?
মই ক'ব গ'লে, মই সদায় বন্ধুসকলক সন্মান কৰিম। আৰু সত্য কথা কম আৰু প্ৰয়োজন, প্ৰয়োজনীয়ৰ সময়ত তেওঁলোকৰ কাষত থাকিম।
হয়।
তেওঁলোকক নিয়মিতভাৱে যোগাযোগ কৰিম আৰু ইজনে, সিজনক সহায় কৰিম বুলি মই চেষ্টা কৰিম। আৰু মোৰ মতে, মৰম বিশ্বাস আৰু সহযোগিতা যদি বন্ধুত্বটো দীঘলীয়া সময়লৈকে আতুত কৰি ৰাখে বুলি মই ভাবোঁ।
হয়, হয়। ঠিকে কৈছা, ঠিকে কৈছা। তুমি, তোমাৰ কথাটো, মোৰ ভাল ভালে লাগিল। বিশ্বাস আৰু সহযোগিতাই বন্ধুত্ব দীঘল দীঘলীয়াকৈ ৰাখে। মই অতুত ৰাখে মই এইটোৱে ভাবোঁ।
অ'! পিছে কোৱাচোন? তোমাৰ মতে, সঁচা বন্ধুত্বৰ আটাইতকৈ ডাঙৰ চিন কি?
আঁ মোৰ মতে, সঁচা বন্ধুত্বৰ এটাত ডাঙৰ চিন হৈছে, বিশ্বাসৰো সততা অ'। অ'! এজন সঁচা বন্ধু কেতিয়াও প্ৰতাৰণা নকৰে আৰু সকলো পৰিস্থিতিত কাষতে ৰাখে। আৰু মই ভাবো যে এনে বন্ধুত্ব অতি মূল্যবান। আৰু শেষত ক'বলৈ গ'লে এই যে বিশ্ব - তাকে সঁচা বন্ধুত্বৰ মূল ভেটি। মই তেতিয়াও কৈছিলো এতিয়াও কও। বিশ্বাসে অ আচলতে প্ৰকৃত
ঠিকে কৈছা। তুমি মই তোমাৰ কথাটোৰ ওপৰতে মতামত।
হয় হয় হয়।
হয়। পিছে বিদ্যয়ালয় জীৱনৰ বন্ধুত্বৰ স্মৃতি কিয় বিশেষ হয় বুলি ভাবা?
মই মোৰ মতে বিদ্যালয় জীৱনৰ একেলগে যদি আমি পঢ়া শুনা, খেল ধেমালি আৰু বিভিন্ন অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ, আৰু কৰাৰ বাবে আমি বহুত ভাল স্মৃতিও আমাৰ গঢ়ি উঠে। আৰু এই স্মৃতিবোৰ বহু বছৰলৈ মনত ৰৈ যায় যে। এ মোৰ মতে বিদ্যালয়ৰ বন্ধুত্ব কেতি - এয়া সহজে পাৰি পাহৰিব নাযায় বুলি মই অনুভৱ কৰো।
হয় হয় ঠিকে কৈছা, মই এইটোয়ে ভাবো। বিদ্যালয় বন্ধুত্ব কোনোদিনে পাহৰিবই নোৱাৰিম মই। এতিয়াও সাতজন আঠজন মান বিদ্যালয়ৰে বন্ধুত্ব
অ মোৰো আছে। ঠিক আছে তোমাৰ এটা আৰু এটা প্ৰশ্ন হৈছিল যে বন্ধু বান্ধৱৰ লগত তুমি কেনেধৰণে সময় কটাবলে ভাল পোৱা?
উম মই বন্ধুসকলৰ লগত পঢ়া- শুনা, খেল- ধেমালি, আৰু বিভিন্ন সময়ত আলোচনা কৰিবলৈ ভাল পাওঁ। আৰু ইজনে সিজনক সহায় কৰি নতুন কথা শিকিবলৈ ভাল পাওঁ। আৰু ভালো লাগে এইবিলাক কৰি। মোৰ মতে এই যে ভাল বন্ধুৰ লগত কটোৱা সময় সদায় আনন্দময়ক হয়। আনন্দদায়ক আৰু প্ৰতিটো পল ভাল ভাল লাগে বন্ধুসকলৰ লগত থাকিলে।
নিশ্চয় নিশ্চয় মোৰো এনে বন্ধুসকলৰ লগত মই সময় ময়ো সময় ক- টাও আৰু মোৰো ভাল লাগে তেওঁলোকৰ লগত সময় কটাই।
পিছে তোমাৰ মতে বন্ধু ত্ব বজাই ৰাখিবলৈ কি কি গুণ দৰকাৰ?
মোৰ মতে যদি মই মোৰ মতে আৰু বন মই যদি বন্ধু ত্বটো মোৰ লগত মই মই বজাই ৰাখো, তেন্তে মই মৰম, সন্মান, বিশ্বাস, ধৈয্য আৰু ক্ষমা কৰা কৰাৰ মানসিকতা থাকিব লাগিব বুলি মই ভাবো। উ আৰু সৰু সৰু ভুল বুজাবুজি শান্তভাৱে সমাধান কৰিব লাগে বুলিও মই ভাবোঁ।
হয় হয় হয়।
যে কোনবোৰ বন্ধুত্ব অধিক শক্তিশালী হয়। আৰু শেষত কবলৈ গ'লে ভাল ব্যৱহাৰে বন্ধুত্বৰ অজুত ৰাখে বুলি মই ভাবো।
হয় হয় হয়। মই এতিয়া ভাবো অ ভাল ব্যৱহাৰে বন্ধুত্ব অটুত ৰাখে বুলিয়ে ভাবো মই।
অ, পিছে তুমি এই বিষয়টোৰ বিষয়ে শেষত কি কব খোজা? ন
মই বিষয়টোৰ শেষত মই এইটোৱে ক'ম যে, মোৰ মতে বন্ধু ত্ব মানুহৰ জীৱনৰ এক অমূল্য সম্পদ। আৰু আমি সদায় বন্ধুত্ব, বিশ্বাস, সততা, সন্মান সহযোগিতা বজাই ৰাখিব লাগে বন্ধুত্বৰ মাজত। আৰু শেষত মই এইটোয়ে কও যে সঁচা বন্ধুত্বই জীৱনক অধিক সুখী শক্তিশালী আৰু অৰ্থপূৰ্ণ কৰি তোলে।
উম, ঠিকে কৈছা তুমি।
হয়, হয় দিয়া ঠিকে আছে দিয়া দে। ভাল লাগিল তোমাৰ লগত বন্ধুত্বৰ ওপৰত কথা পাতি।
অ, মোৰো বহুত ভাল লাগিল তোমাৰ লগত বন্ধুত্বৰ বিষয়ে বহুত কথা পাতি।
ঠিকে আমিও এনেকে ভাল প্ৰকৃত বন্ধু হৈ উঠিম এদিন।
নিশ্চয় নিশ্চয় ঠিকে আছে দিয়া তে।
ঠিকে আছে দিয়া।